ভালে আছে?
উম', ভালে আপোনাৰ?
ভালে আছো অ,
উম', উম, কি কৰি আছে?
মই এনেই আছো। আপুনি?
অ', মইো এনে শুই আছো।
পোৱাত ফুৰিব যাব নেকি?
উম', ফুৰিব তেনেকৈ যাব লাগিছিলে বাৰু
যাম বলক।
কলৈ?
এইফালে এনেই উলাই যাও চিলং টিলং।
উম', যাব পাৰি। কিন্তু আপোনাৰ বাজেটটো কিমান হ'ব বা
বাজেটটো ফ্ৰী ফ্ৰীতে যাব পাৰিব দিয়ক
অ', বহুত হাই বাজেততো যাব নোৱাৰিম ন।
আপুনি বা ফ্ৰীতে যাব পাৰিব।
এ', ফ্ৰিটেও নিব নেকি?
হয়। কেনেকে কওকচোন?
কেনেকুৱা বা আপুনি কেনেকৱৈ ফ্ৰিত নিয়াৰ কথা কৈছে বা
আপুনি মানুহ আনি দিব লাগিব। তেতিয়া ফ্ৰিতে যাব পাৰিব।
উম', কিমান মানুহ আনি দিব লাগিব।
আপুনি প্ৰায় আমাৰতো এতিয়া চল্লিশ জনৰ চিট আছে। আপুনি প্ৰায় দহ পোন্ধৰ কিবা এটা আনি দিলে হ'ল আপুনি পাই যাব তেতিয়া ফ্ৰীকৈ যাব পাৰিব।
হয়। হয়। এনে স এনে এনে মানুহ কেইজনকো যদি মই মানে মানুহখিনিৰ লগত কথা পাতিব লাগিব হয়। উম', মানে আমাৰ গাঁৱত তেনেকুৱা আছে বাৰু যাম বুলি কৈ আছিলে। তাৰ পিছত আপোন, তোমাৰ হব এনেই অপোনাৰ প্ৰাইচ? থ্ৰি হান্দ্ৰেত কিমান পৰিব।
প্ৰাইচটো আপোনাৰ থ্ৰী ডেজৰ কাৰণে হ'ব ন, সেইটো হিচাপত আপুনি টুৱেণ্টি টুৱেণ্টি ফাইভ।
নহয় নহয় আপুনি পুৰা ফিক্স প্ৰাইচটো কওক তেতিয়াহে ধৰ মই সিহঁতক ক'ব পাৰিম যে এহেটৰ ট্ৰিপ এটা ওলাইছে ত আপোনাৰ ইমান মান তিনদিনৰ খোৱা বোৱা চবতো ফ্ৰী হ'ব ন?
একদম।
অ অ য কব পাৰিম যে চব খোৱা বোৱা ফ্ৰী থকা কৰা ফ্রী ত আপোনাৰ প্ৰাইচটো ইমান হ'ব, তেনেকৈ কলেহে ধৰ সিহঁতে কি কয়
টুৱেটি থ্ৰী।
টুৱেণ্টি থ্ৰী ন?
উম।
অ ঠিক আছে মই আমাৰ ইয়াতে আছে বাৰু, যাম বুলি কৈ আছিলে। তেওঁলোকৰ লগত কথা পাতি আপোনাক ক'ম বাৰু।
অলপ বুজাই দিব।
অ হ'ব বাৰু সেইটো মই মেনেজ কৰি দিম।
উম।
উম উ। বাকী আৰু কওক, এনে কেতিয়া যোৱা প্লেন কৰিছে আপোনালোকে?
আমি যোৱা প্লেন কৰিছো আপোনাৰ টুৱেণ্টি ছিক্স আগষ্ট।
টুৱেন্টি ছিক্স আাগষ্ট ন?
উম।
অ অ।
সেই হিচাপতে যদি আপোনাৰ লগৰো উলিয়াই তেতিয়া ভাল পাব আপুনি গৈ।
সেইটোয়েতো হয়।
ঠিক আছে আপুনি জনাবচোন।
অ ঠিক আছে মই ক'ম বাৰু।
হয়।
উম উম উম, বাকী কি কৰি আছে এতিয়া?
মই এতিয়া আপোনাৰ এনেই পৰি আছোঁ, পৰি পেলাই আপোনাৰ এইটো কৈছোঁ আপোনাক এই কথাখিনি।
উম উম এনেই মানে গোটেই ট্রিপটোৰ বাজেটটো কিমান মানৰ হ'ব?
পাৰ পাৰ্চন আপোনাৰ টুৱেণ্টি থ্ৰী।
হয় হয় সেইটোতো গম পাইছোঁ, বাকী মানে গোটেই ট্ৰিপটো মিলাই কিমান হ'ব?
বাজেটোতো আপোনাৰ ক'ব নোৱাৰিম সেইটোতো আমাৰ পকেটত যাব ন অলপ হ'লেও।
উম উম।
সেইটো অলপমান চিকৰিটি থাকে আৰু অলপ।
কি কয়?
অলপতো চিকৰিটি থাকিবই মানে অকণ নিজলৈ চাব লাগিব অকণ।
সেইটোতো হয় বাৰু অ। এনেই মানে আপোনালোকে তাত যে যাম বুলি ভাবিছে ত অ', এনেই ৰুম-চোমবোৰ বুক কৰা হ'লনে নে আপুনি তেতিয়াই বুক কৰিব?
এই ৰুমটো বুক কৰিব আপোনাৰ এক ছেকেণ্ডো নালাগে আজিকালি। ফাৰ্ষ্টতে মানুহখিনি উলিয়াই লওঁ, পইচাখিনি লৈ লওঁ। তাৰপিছত ধুনীয়াকে এটা ৰুম বুকিং কৰি দিলে হ'ব।
এটা ৰুমত ক'ৰ ইমান খিনি মানুহ থাকিব পাৰিব? পাৰ পাৰ্চন ধৰা আপোনাৰ এটা ৰুমত দুটাকৈ পাৰ্চন হ'লেও আপোনাৰ বিশটা ৰু-ৰুম লাগিব। চল্লিছজন যদি মান
মানে হল, সেইটোও নহয় মোক কোৱা ভুল হৈছে মানে পাৰ পাৰ্চন আপোনাৰ এটাকেকতো নহ'ব। পাৰ পাৰ্চন আপোনাৰ দুই-তিনিজনকৈ দিয়া হ'ব তেনেকে।
হয়, হয়।
উম, কোৱাটো ভুল হৈছে মানে অকমান।
কি কৈছে?
মানে কোৱাটো ভুল হৈছে। ফাৰ্ষ্টতে কৈছিলোঁ মই ওৱান এ পাৰ পাৰ্চন বুলি কৈছিলোঁ।
হয়।
তেনেকে হ'ব আৰু।
অ', অ'। ঠিকে আছে। মই বাৰু আমাৰ ইয়াতে যোৱা মানুহ আছে মই আপোনাক কম। ক'ব লাগিব আৰু দিয়ক। তেওঁলোকক মিলাব লাগিব তেতিয়া ধৰ মোৰতো ফ্ৰী হ'ব ন?
হয়, হয়।
উম, উম।
ফ্ৰী বুলি ক'লে আপুনি যদি ধৰ মই এতিয়া কেইটাক দিছো টেন টু ফিফটিন টাস্ক দিছো আপোনাক।
উম, উম, উম।
যদি আপুনি সাতটা আনে বাকী পইচাটো অকন মিলাই দিব লা-মিলাই দিলে হ'ল আৰু।
হয়, হয়।
বাৰু।
হেইটো বাৰু টেনচন ল'ব নালাগে। মানুহ উলিয়াই দিম বাৰু মই।
উম।
উম, উম।
পুৰা আপোনাৰ গৈ ভাল লাগিব যদি ফ্ৰেণ্ডবোৰ যায় আপুনি গোটেই।
অ', অ', অ'।
ভিউবোৰ এনজয় কৰিব পাৰিব।
উম, উম।
উম।
সেয়াই আৰু
আৰু কিবা, ব্যৱসায়টো কৰিয়ে আছে আপুনি পইচাটো দিবই পাৰিব?
সেইটো হ'ব বাৰু। অ', ৰ'বচোন একমিনিট মোৰ কল এটা আহিছে। অ', কওঁকচোন।
নাই।
উম, উম, আপুনি এতিয়া কিবা-কিবি কৰি আছে নে নাই কাম-চাম?
কাম-চামটো তেনেকে কৰা নাই, কৰিম ভাবিছো।
উম, উম, একো কৰা নাই নেকি এতিয়া?
হয়।
উমঁ' উমঁ'।
আপুনি কৰি আছে নেকি?
মই এনেই হেল্প কৰি আছো আৰু আপোনাৰ দোকান এখনতে।
দোকানত কৰি আছে?
উমঁ' উমঁ'। সেই‌য়া।
কেনে কিমানকৈ পাই আছে?
মোৰ দৰমহা পাতি বেছি নিদিয়ে পোন্ধৰ হাজাৰ দিয়ে। আপোনাৰ আপোনাৰ নাতে গৈ মাহতো আজিকালি বস্তু বোৰ দাম হে যি হৈছে আৰু। হয়, আপোনালোকো ৰাতি আৰু।
আকাশলন্বী মূল্যবৃদ্ধি।
মূল্যবিদ্ধি হৈছে সেইটোৱেইটো।
চ'ব বস্তুৰে দাম বাঢ়িছে আপোনাৰ কি ক'ব।
সেইটোৱে, নাখালেওঁ নহয় কিনো কৰিব আৰু।
আপোনাৰ চেলেৰীটো বঢ়া নাই। উমঁ'। কিবা খ-খাই কৰি, কিবা খাই আছা নেকি?
নাই চাহ অকণ খাই আছোঁ।
অঁ' মই গ'লে মোকো খুৱাব? অঁ।
উমঁ' উমঁ।
একেলগে তেয়া ডিচকাচ কৰি খাব পৰি খাই গৈ
হয়। আপুনি এনে কাইলৈ আহিবচোন, কাইলৈ ধৰ আপোনা লগত বেছিকৈ উমঁ' ওচৰত হে ভালদৰে কথা বতৰা খিনি পাতিব পাৰিম ন।
অহ' নিশ্চয় পাৰিব।
এতিয়া মা
কওক?
উমঁ' মই বাৰু এতিয়া মানুহখিনিৰ লগত কথা পাতিম ফোন এটা এটা কৰিম চবকে।
উমঁ'।
উমঁ' তাৰপাছত অলপ মানে প্ৰাইচটো অকন কম হ'লে ভাল আছিলে নেকি, উমঁ'। টুৱেণ্টি থ্ৰী থাউজেণ্ড আপোনাৰ বহুত বেছি হৈ যাব নহয়।
আপোনাৰ থ্ৰি
হেল্ল'।
ওৱান বা হয়তো আপোনাৰ টেন থাউজেণ্ডনো হ'ল হয়।
হয়।
সেইটো কাৰণে
হয় হয়।
কি কৰা যায় বাৰু এতিয়া।
উমঁ' এনেই ট্ৰিপটো ক'লৈ বুলি কৈছিলে আপুনি শ্বিলং ন'।
উমঁ'।
উমঁ' উমঁ' হ'ব বাৰু।
হৈ যাব ন?
উমঁ' উমঁ' ঠিকেই হ'ব দিয়ক একো নাই। কেইটামান পইচা ৰখিলে মোক, কেইটামান পইচা ৰখিলে মোকো দিব।
অঁ। ৰখা ৰখাবলৈতো পইচা বঢ়াইছো।
হয়-হয়।
যদিও ধৰ মানুহ নাযায় পইচা বেছি কয় তেতিয়া আপোনাৰ ওৱান ডে কৰি দিম, টেন থাউজেণ্ড, টুৱেলভ থাউজেণ্ড তেনেকৈ কৰি দিম।
হয়-হয়, ঠিকে আছে তেতিয়াহ'লে।
উম!
বাকী কওক আৰু?
বাকীতো এইটোৰ লগত কিবা ব্যৱসায়, বাণিজ্য ষ্টাৰ্ট কৰিম ভাবিছে নে, কৰি আছে নে ভৱিষ্যতলৈ পৰিকল্পনা আছে?
আপোনাৰ বিজনেছ কৰিব গ'লে আপোনাৰ বহুত পইচা লাগিব ন।
ক্ষুদ্ৰ ব্যৱসায় কিবা?
উম! তেনেকুৱা এতিয়ালৈকে ভবা নাই। এনেই আপোনাৰ আমি মিলি কৰিব পাৰিম নেকি কিবা বিজনেছ?
পাৰিবটো মীন পালন কৰিব পাৰিব তাৰপিছত আপোনাৰ এইটো যে কি মচৰুমৰ খেতি কৰিব পাৰিব, চিলাই চিলাই এনে ক্ষুদ্ৰ কিবা-কিবি কৰিব পাৰিব আৰু।
হয়-হয়। চিলাইটো বাৰু মই শিকা আছে।
অঁ! কিমান পুৰা একদম চব শিকা আছে নে?
হয়-হয়, কাপোৰ-চাপোৰ চিলাও নহয় মই মানুহৰ। উম! মানুহৰ কাপোৰ-চাপোৰ চি-চিলাও নহয় অৰ্ডাৰবোৰ লওঁ।
অ! আপোনাৰ বাহিৰা খৰচ পুৰা আছে মানে।
আছে অঁ সেইটো মানে আপোনাৰ দহি-চহি বতি দিওঁ। আপোনাৰ আকৌ ব্লাউজ চিলাও সেয়া চব মিলাই থৈ আপোনাৰ এযোৰ কাপোৰত দহি-চহি বটি কৰি, চিলাই কৰি এযোৰ কাপোৰত আপোনাৰ সাতশ টকা পৰে গৈ।
উম।
সেয়া আৰু।
সাতশ?
হয়।
মোকো শিকাই দিব চোন বাৰু ময়ো এনেকে চেষ্টা কৰিম।
আপুনি তেনেকুৱা কৰ্চ ল'ব লাগিব তেনেকৈটো নোৱাৰিব ন।
যে তেনেকে মানে নৰ্মেল যিবোৰ আছে সেইবোৰ শিকাই দিব আৰু এইটো কৰ্চটো কেনেকে লম।
অঁ! ঠিকে আছে বাৰু।
নৰ্মেল চিলাই যোনটো সেইটো শিকাই দিব ক'ৰ্চ-চ'ৰ্চ নল‌ওঁ।
ঠিকে আছে আমাৰ ঘৰত আপুনি আহিব শিকাই দিম আপোনাক। উম-উম!
এনেই কৰ্চবোৰ কিমান পইছা?
ক'ৰ্চবোৰ মই আপোনাৰ যেতিয়া শিকিছিলোঁ তেতিয়া আপোনাৰ হেৰি হ'ল উম! কিমানকৈ শিকিছিলোঁ ছয় হেজাৰ নে সাত হেজাৰ আছিলে আপোনাৰ।
বা ইমান পইচা দিব নাই দেই আপুনি শিকাই দিব আৰু।
হয়-হয় হ'ব বাৰু আপোনাক যোনটো মানে নৰ্মেলি চিলাই কৰে সেইটো বাৰু শি-শিকাই দিম।
উম।
এনেই মানে আপোনাৰ যোনটো ব্লাউজ চিলোৱা, আপোনাৰ চব চিলোৱা থাকে যে সেইবিলাকত আপোনাৰ প্ৰাইচটো বেছি পৰে গৈ।
চিলোৱাটো পাৰানে? কাটিং কৰা জোখটো সেইবোৰ মানে দিগদাৰ হ'ল।
সেইটো অকণ দিগদাৰ হয় অ কাটিংটোৰ।
আপুনি চাৰ্ট-টাৰ্ট বনাই নেকি? চাৰ্ট-টাৰ্ট চিলাই নেকি?
হয় হয় চিলাও।
অ' মোকো এটা চিলাই দিবচোন, কিমান লব আপুনি পইচা?
উম চাৰ্টবোৰত এনে যদি পিচটো আপুনি আনি দিয়ে, তেতিয়াহ'লে আপোনাৰ চিলনী ল'ব ন চাৰে চাৰিশ ল'ব লম।
অ' অলপ কমাই দিব আও তিনিশমান ল'ব।
সেই তিনিশ টকা আপুনি ল'ব নোৱাৰিবহে।
পাৰিব দিয়ক, আপোনাৰটো মই ইয়া কৈয়ে দিছো আপুনি মানুহ আনি দিব এনেকে তেনেকে শতাংশটো পাৱ।
হয়।
তেতিয়ালে হ'লে আপুনি ফ্ৰিতে কৰিব লাগে।
উম, আপুনি এ হেৰি কাপোৰটোতো আপুনি আনি দিব।
অঁ, আনি দিম।
উম উম উম, ঠিকে আছে আপুনি মোক দি থৈ যাব জোখটো সতি।
দুটামান হেৰি কৰি দিব।
উম উম, ঠিক আছে দিয়ক।
লগতে আৰু বেলেগ কিবা চিলাই নেকি?
বেলেগ আৰু তেনেকুৱা চাদৰ চাদৰ-মেখেলা চিলাও, আপোনাৰ ব্লাউজ চিলাওঁ। চুইজাৰ চিলাও আপোনাৰ চাৰ্ট-পেন্ট এইবিলাক চিলাও আৰু।
অ'।
উম, উম।
পেণ্টটো বনাই নেকি, চিলাই?
পেণ্টটো চিলাওঁ হয়।
পিচ আনিলেতো চিলাই দিব?
অ' পিচ আনিব লাগিব আপোনাৰ।
জিন্স পেণ্ট অলপ কাটিং কৰি চিলাই কৰে নেকি আপুনি?
উম, তেনেকুৱাও চিলাই কৰো বাৰু।
জীন্সটো চিলাই কৰিলে বেয়া হয় নেযায় জানো?
উম, তেনেকুৱা আপোনাৰ ভালদৰে কৰিব লাগিব আৰু আপোনাৰটো আজে বাজে কৰিলে আপোনাৰ বেয়া হৈ যাব ন বস্তুটো।
সূতা সমূহ ক'ৰপা আনে যোনটো গুলি গুলি?
সেইয়া আপোনাৰ টাউনৰ পৰা। ইয়াতে যি দাম আপুনি ইয়াৰ পৰা বস্তু উঠাব নোৱাৰে, এইবিলাক চব টাউনৰ পৰা হলচেলৰ পৰা লৈ আহো।
পাৰ পিচ গুলি দহ টকা মানকে পৰেনে?
উম, আপোনাৰ এইবিলাক আমাৰ এইবিলাক নৰ্মেল দোকানবোৰত আপোনাৰ পাৰ পিচ দহ টকা পৰে। মই যেতিয়া আপোনাৰ এটা দুটাতো গুলি নানো আপোনাৰ পৰা থাক হিচাপে আনো। ত' আপোনাৰ